হয় হয়, ভালে ভালেই। কি কৰিছা তুমি?
মই আছিলোঁ এনেই বহি, তাকে ভাবিলো টো আজি অলপ এই ভ্ৰমণৰ ওপৰতে কথা পাতোঁ নেকি।
হয় হয় ঠিকেই কৈছা তুমি। নিশ্চয় ভ্ৰমণ মোৰ আটাইতকৈ অ' প্ৰিয় কামবোৰৰ ভিতৰত এটা দেই। সেই তোমাৰ নতুন ঠাইবোৰ দেখা, নতুন মানুহৰ লগত চিনাকি হোৱা আৰু নতুন অভিজ্ঞতা লাভ কৰা মোৰ মানে এইবোৰ বহুত কৰি ভাল লাগে।
হয় হয়, ঠিকে কৈছা দেই। বাৰু তুমি যে ক'লা ভ্ৰমণ তোমাৰ আটাইতকৈ মানে প্ৰিয় কামবোৰৰ ভিতৰত এটা তোমাৰ আ, তেনেকুৱা কিবা এটা ভ্ৰমণৰ অভিজ্ঞতা আছে নেকি?
হয় হয়, মই তোমাৰ অলপতে তোমাৰ আ, ৰাজস্থানৰ ৰাজস্থান গৈছিলোঁ ফুৰি ফুৰি ভ্ৰমণ কৰিবলৈ তাতে ৰাজস্থানত অ' হয় ৰাজস্থান যাওঁতে মই তোমাৰ আ দেলহী হৈ গৈছিলোঁ তো দেলহীত দেলহীত তোমাৰ তাজমহল চাবলৈ তাজমহল চাইছিলোঁ যিহেতু তোমাৰ তাজমহল সাতটা আ, বস্তুৰ ভিতৰত এটা ত' তাতে চাই পেলাই মই তাজমহলত গৈছিলোঁ, তাজমহলত মই এটা বস্তু লক্ষ্য লক্ষ্য ক-কৰিলোঁ যে তাতে আমাৰ যিবোৰ জোতা চেণ্ডেল এইবোৰ তোমাৰ পিন্ধি তাতে যাব নিদিয়ে তেওঁলোকে হয় পলিথিন দিয়ে তোমাক তুমি পলিথিন পিন্ধি সে তাতে ঘূৰিব পাৰি মানে পলিথিন এটা জোতাৰ ভিতৰত লগাই ল'ব লাগে তাৰমানে তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবৰ কাৰণে সেইখিনি কৰে। আৰু আৰু মই অ আৰু মই তাজমহলত এটা বস্তু লৈ, ক্ষ কৰিলো যে তাতে আহ মই, আ জ যিহেতু মই মে মাহত গৈছিলো তোমাৰ অ মে' মাহত যিহেতু গৰমৰ মাহ হয়। তোমাৰ কি গ ভিত বাহিৰত যি যিমানে গৰম ভিতৰত সিমানে ঠাণ্ডা।
হয় ঠিকে কৈছা।
হয় এই বস্তুটো মই তোমাৰ তাতে লক্ষ্য কৰিলো মানে আৰু, তাতে কোনো ধৰণৰ তোমাৰ আ আ ফেন বা তোমাৰ এনেকুৱা কোনো ধৰণৰ বস্তু নাই কিন্তু ভিতৰত আহ, হি সিমানে ঠাণ্ডা বাহিৰত যিমানে গৰম ভিতৰত সিমানে ঠাণ্ডা আৰু তাতে ভিতৰত তোমাৰ মই মি মিউজিয়াম! চাবলৈ সক্ষম হৈছিলো য'ত তাতে আহ চাহজাহান আৰু মমতাজৰ, কবৰ দুটা মানে তাতে বনাই থোৱা আছে ত' তাতে সেইটোয়ে মানে মই লক্ষ্য কৰিলো। আৰু মোৰ খুবেই লাগিল তাৰ পা হৈ পেলাই মই তোমাৰ ৰাজস্থান গৈছিলো যত তোমাৰ মই, জ জ পুৰ চালো জয়পুৰত তোমাৰ নাহৰগৰ ফ'ৰ্ট এইবোৰ চালো এইবোৰ তাতে, তাৰে ৰ ৰজাসকলৰ যিবোৰ মহল আছিল হাবা মহল চীজমেহেল। এইবোৰ বস্তু চালো এইবোৰ বস্তু চাই পেলাই মোৰ মনটো অতিকৈ ভাল লাগিলে যিহেতু মই, আম আহ প্ৰথমবাৰৰ কাৰণে গৈছিলো তাৰওপৰি তাৰ পিছত মই, তোমাৰ তেনেকে আহ জেচলমেৰ গ'লো য'ত মই ৰাজস্থানৰ, অ সংস্কৃতিৰ বিষয়ে শিকিলো তেওঁলোকৰ যি লোক নৃত্য সাংস্কৃতিক নৃত্য সেইবোৰ উপভোগ। কৰিলো আৰু তাতে মই তোমাৰ থাৰ্মৰ ভূমিত গলো। তাতে এ এ যিহেতু তোমাৰ আহ তাতে আম উ? তাতে যে বিভিন্ন পৰ্যটকে বে বি বিভিন্ন তোমাৰ বাহিৰা পৰ্যটক দেখিবলৈ সক্ষম হৈছিলো। আৰু তোমাৰ ৰাজস্থানত যিহেতু তোমাৰ থাকেই পৰ্যটকবোৰ আৰু তেনেকে, তে অয় আৰু তাৰিছত তাৰপিছত মই তোমাৰ গ'লো উদয়পুৰ যত তোমাৰ মই হৰদপুৰৰ, হ হ্ৰদবোৰৰ মনোমোহা প্ৰাকৃতিক দৃশ্য মই দেখিবলৈ সক্ষম হৈছিলো। তাৰপিছতে তোমাৰ মই গ'লো তাৰপিছত গ'লো মই পুষ্কৰ যত তোমাৰ মই, এ এ পৃথি পৃথিৱীৰ একমাত্ৰ ব্ৰহ্মা মন্দিৰ তাতেই আছে সেইটো মই চালোগে। মোৰ মানে এক বহুত মানে সুকীয়া মনোমোহা মানে মানে অ! উ শোকে মানে মোৰ এটা মানে আ বহুত ভাল লগা মানে আ! আনন্দৰ মানে আহ আনন্দ আহি যায় সেই ভ্ৰমণৰ কথা অ অভিজ্ঞত। তাৰ মানে সেই ভ্ৰমণৰ কথা ভাবিলে এতিয়া মানে মোৰ ভাল লাগে মনত আচ্ছা বাৰু তুমি অ এনেকে, কত ভ্ৰমণ কৰিছাঁ নে য'ত তোমাৰ একদম?
হয় নিছ। শ্চয় নিশ্চয় মই ভ্ৰমণ কৰিছোঁ কিন্তু মোৰ মানে সেই ভ্ৰমণটো মোৰ আজিও আ মনত? থাকে। মই গৈছিলো নিজৰ ভন্টিৰ লগত মোৰ আহ আহ? মানে হেৰি এৰি লগত, অ পতিৰ লগত ফুৰিবলৈ গৈছিলো মই শ্বিলং লৈ গৈছিলোঁ সেই মানে ভ্ৰমনটো মোৰ আজিও মনত থাকে মোৰ ইমানে, হা মানে ভাল আছিলে সেই ভ্ৰমণৰ অভিজ্ঞতাটো। আহ যেতিয়া শ্বিলং শ্বিলঙলৈ গৈছিলো তাতে মানে ঘুৰিব লগা বহুখিনিযয়ে অ, উম খাই আছে। যত মানে আহ বিশেষকৈ তাতে আমি আহ যাওঁতে আহ প্ৰথমতে যেতিয়া শ্বিলঙত নামিলো আমি মই নিজৰ ঘৰৰ পৰা আ বাছত গৈছিলো আমাৰ ইয়াত পৰা বাছ এখন যায় ৰাতিপুৱা আহ অতি সোনকালে ছয়টা ছয়টা মান বজাতে যায় ত' আমি সকলোৱেহ বাছতে গৈছিলো গৈ পিনে তাতে তিনি ঘন্টাৰ মূৰত শ্বিলং গৈ পাইছিলো তাৰ পিছত তাৰ পৰা আমাক গাড়ী এখনে পিক কৰিছিলে। আ সেই গাড়ীখনৰ জৰিয়তে আমি গোটেই শ্বিলং ঘূৰিছিলো দুদি দুদিন ধৰি। যেতিয়া তাতে গৈ পাইছিলো তেতিয়া মানে তাৰে এই প্ৰাকৃতিক সৌন্দৰ্যটো দেখি মানে মোৰ ইমানেই ভাল লাগিছিলে। তাতে গৈ পোৱাৰ পিছত চাৰিও পিনে চাই পিনে মোৰ মানে অ বহুতে ভাল লাগিছিলে আৰু তাৰ পিছত সেই গাড়ীখনে আমাক বহুখিনি ঠাই আ ঠাইও ভ্ৰমণ কৰাইছিলে। আহ তাৰ ভিতৰত মানে কিছুমান উল্লেখযোগ্য হল এলিফেণ্ট ফল্ট। আহ আৰু ছেভেন চিষ্টাৰছ ফলচ, উমিয়াম হ্ৰদ আৰু বহুখিনিয়ে আছিলে আৰু শ্বিলঙৰ যিবোৰ বজাৰসমূহ সেই বজাৰ সমূহতো মানে বহুতে উম হা যিবিলাক কাপোৰ চাপোৰ বিক্ৰী কৰে। আহ তাতে বজাৰত সেইবোৰ মানে বহুতে অ বহুত কম দামতে বিক্ৰী কৰে। আৰু কাপোৰ বোৰো ভালেই আহ মানে উম ঘৰত পিন্ধি থাকিবলৈ বা আ ওচৰ পাজৰে যাবলৈ সেই কাপোৰসমূহ আহ সাধাৰণতে ব্যৱহাৰ কৰিব পাৰিম। আৰু বহুত ধৰণৰ তাতে বজাৰ বহে মানে অ আৰু বজাৰবোৰো ব বহুত ডাঙৰ ডাঙৰ বজাৰ। আৰু যিবিলাক বজাৰ বহে আৰু বজাৰ বহে সেই তাতে মানে বহুত কম দামতে বস্তুবিলাক বিক্ৰী বিক ক্ৰী কৰে আৰু যেতিয়া আমি ফুৰিবলৈ গৈছিলো চেভেন চিষ্টাৰ ফ চিষ্টাৰ ফলচ মানে তাতে কয় যে ভাগ থাকিলেহে মানে আহ যিকেইটা আহ তাতে ঝৰ্ণা আছে সেই ঝৰ্ণা কেইটা দেখা পোৱা যায় কিন্তু আমি মই ভাবো যে আমাৰ সেই ভাগ্যটো মোৰ সেই ভাগ্যটো আছিলে যে আমি সেই ঝৰ্ণা কেইটা দেখা পাইছিলো। মানে বহুত সময় আহ মানে বছৰৰ বেছিভাগ সময়ে সেই ঝৰ্ণা কেইটা মানে কলিৰে ধাক খাই থাকে, কলিৰে আৱৰি থাকে। কৌ বেছিভাগ মানুহে তাতে গৈ পিনে আহ মানে সেই ছেভেন চিষ্টাৰ ফলচবোৰ দেখা নাপায়। আহ তেওঁলোকে আকৌ উভতি আহিবলগীয়া হয় কিন্তু আমি যেতিয়া যিখিনি সময়ত গৈছিলো আমি আহ চাগে জুন জুলাই সেইখিনি সময়ত গৈছিলো। যাওঁতে মানে আমি তাতে ভ্ৰমণ কৰোতে দেখা পাইছ ছিলো আৰু বিভিন্ন ধৰণৰ তাতে মেলাও লাগি আছিলে। আহ সেই ছেভেন চিষ্টাৰ্চ ফলচটো আমি ওচৰৰ পৰাই দেখা পাইছিলো আৰু আমি বহুতো উম ফটো আ ফটোগ্ৰাফিও কৰিছিলো, আমাৰ বহুতে ভালো লাগিছিলে আৰু এই চছেভেন চিষ্টাৰ ফলচৰ কাষতে মানে আকৌ আৰু এটা ঝৰ্ণা আছিলে। সেই ঝৰ্ণাটো বহুত মানে সুন্দৰ আছিলে দেই বহুতে সেই ঝৰ্ণাটোৰ বিষয়ে নাজানে। সেই ঝৰ্ণাটোত আমি গৈ পিনে মানে অ অলপ সময় বহিছিলো। মানে মন আ ভাল লাগি গৈছিলে, আহ মানে মন চুই গৈছিলে তেতিয়া মানে তাতে তোমাৰ সে মেগীটো ইমান খুব সুন্দৰকৈ বনাই ইমান ধুনীয়াকে বনাইছিলে মানে সেই আজি সেই জুতিটো মোৰ আজিও মানে মনত ত আছে, আজিও মনত পৰে যে সেই মেগী খিনি ইমান ধুনীয়াকে সুন্দৰকৈ আঁহ বনাইছিলে বহুত ভাল লাগিছিলে।
হয় দিয়া থিকে কৈছা তুমি। আৰু তোমাক শ্বিলঙক যিহেতু পূবৰ স্কটলেণ্ড বুলিও কোৱা হয়, মই এতিয়া লৈকে হয় শ্বিলঙত গৈ পোৱা নাই মোৰ‌ এনেই মই শ্বিলঙত এতিয়ালৈকে যাবলৈ মোৰ উ যোৱাৰ অভিজ্ঞতা নাই বাৰু। কিন্তু তোমাৰ কথা শুনি, মোৰ এতিয়া সঁচাকে এতিয়াই যাওঁ যাওঁ লাগিছে। তো নিশ্চয়কে মই উ মানে ভৱিষ্যতে যাব যাম যাম। আৰু মই শুনিছো তাৰে উমিয়াম মোৰ হ্ৰদৰ সৌন্দৰ্য কথাবিলাক মানে বহুত শুনি থাকোঁ, সঁচাকে ধুনীয়া নেকি বাৰু?
হয় হয় বহুত ধুনীয়া হয়, অকল উমিয়াম হ্ৰদ বুলিয়ে নহয় তাৰে সকলোবোৰ আঁহ দৃশ্য বা সকলোবোৰ উ মানে ভ্ৰমণ, কৰিবলগীয়া ঠাই বহুতেই ধুনীয়া হয়। আঁহ যেনেকৈ তুমি কলা উমি উমীয়াম হ্ৰদৰ সৌন্দৰ্যৰ কথা, তাতে মানে সেই হ্ৰদৰ অঁ নীলা পানী আৰু চাৰিওফালে পাহাৰৰ দৃশ্য দেখি মানে মন একেবাৰে ভাল লাগি যায়। এনেকুৱা লাগে যেন কিবা ছবিৰ মাজত আছো নেকি, আমি যেতিয়া ছবি এখন আঁকো তেতিয়া আমি যেনেকে পানীত তাতে নীলা ৰং কৰো, আকাশী ৰং কৰো সেই ৰংটো মানে প্ৰতক্ষ চকুৰ সন্মুখত ভাঁহি উঠে। আঁহ তাৰে সন্মুখত যেতিয়া আমি উমীয়াম হ্ৰদৰ সন্মুখত আহ থিয় হওঁ। তেতিয়া মানে উম এনেকুৱা লাগে যেন, তাৰ পৰা যেন কেতিয়াও আঁতৰি নাযাওঁ তাতেই থাকো। এখন দৃশ্যৰ নিচিনা লাগে একেবাৰে আঁহ মানে তুমি কেতিয়াবা ভ্ৰমণ কৰিলে চাবা, তাৰে সকলোবোৰ যিবিলাক আঁহ গুৰুত্বপূৰ্ণ ঠাই সেই সকলোবোৰ ভ্ৰমণ কৰিবা, তোমৰ তোমাৰ বহুতে ভাল লাগিব।
হয়‌ হয় নিশ্চয় নিশ্চয়। আৰু মই ভাবো ভ্ৰমণে, আচলতে মানুহৰ মন মানসিকতাৰো সলনি কৰে তোমাৰ দৈনন্দিন ব্যস্ততাৰ মাজৰ পৰা অলপ অৱকাশ পোৱা যায়, দিয়াচোন ভ্ৰমণবোৰ।
হয় হয়, একেবাৰে সঁচা কথা কৈছা।
হয় আৰু। মই কাজিৰঙালৈ গৈছিলো, তোমাৰ বহু বছৰ আগতে মই আমাৰ বিদ্যালয়ৰ পৰা আমাৰ এক্সকাৰচনত লৈ গৈছিলে দুহেজাৰ ষোল্ল চন মানত, ত মই তেতিয়াই গৈছিলো ত এতিয়া তে যিহেতু আমাৰ ক্লাছ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতি বছৰে এ্কাশছনত লৈ যায়, মই তেতিয়া কাজিৰঙালৈ গৈছিলো তাতে গৈ পেলাই মই তোমাৰ জিপচি চাফাৰী কৰিছিলো। তাতে গড় মই এটাই দেখিবলৈ সক্ষম হৈছিলো যদিও হাতী আৰু বাঘ এইবোৰ নিশ্চয় দেখিবলৈ সক্ষম হৈছিলো। তুমি কাজিৰঙালৈ গৈছানে?
হয়, গৈছিলোঁ কাজিৰঙা গৈছিলোঁ, যিহেতু কাজিৰঙা এঠেঙীয়া গড়ৰ বাবে বিখ্যাত তাতে গৈ পিনে আমি আঁহ চ চাফাৰী মানে হাতী চাফাৰীও, কৰিছিলো জীপ চাফাৰীও কৰিছিলো। অঁ তেতিয়া আমি তাতে পাইছিলো এঠেঙীয়া গড় দেখিবলৈ পাই ছিলো আৰু অঁ তাতে ৰয়েল বেংগৰ টাইগাৰো থাকে ন, ত আমি দূৰ পৰাই দেখা পাই ছিলোঁ ৰয়েল বেংগল টাইগাৰো তাতো মানে বহুত খিনি ভাল লাগিছিলে ভ্ৰমণ কৰি। কিন্তু মোৰ আটাইতকৈ প্ৰিয় ভ্ৰমণটো আছিলে, মানে শ্বিলঙলৈ ভ্ৰমণ কৰা কাৰণ মোক মই মানে প্ৰাকৃতিক সৌন্দৰ্যতটো বেছি ভাল পাওঁ, আঁহ সেইবাবে মানে এই এই ভ্ৰমণটো মোৰ বহুতে উল্লেখযোগ্য সময় যে ক'ব পাৰিম।
হয়, হয় আচ্ছা তুমি, শ্বিলঙলৈ যাওঁতে কিবা নতুন খাদ্যৰ সোৱাদ লৈছিলা নেকি এনেই?
হয়, হয় এটা ফল আছিলে নতুন খাদ্য বুলিয়ে ক'ব পাৰি সেই? ফলটো মানে আমাৰ ইয়াতে অসমত অ নাপায় বুলিয়ে ক'ব পাৰি। সেই ফলটো মানে অলপ মিঠা লাগিছিলে আৰু অলপমান টেঙা অ টেঙাৰ নিচিনা লাগিছিলে। ফলটো খাবলৈ মানে খুব সুন্দৰ আছিলে। আহ তাতে বিক্ৰী কৰি আছিলে যেতিয়া আমি গৈছিলো ফুৰিবলৈ। এ সৰু ফলটো দেখিবলৈ একেবাৰে সৰু সৰু অলপ মানে কেনেকুৱা বুলি কওঁ তোমাৰ আঙুৰ আঙুৰৰ আঙুৰ এটাৰ নিচিনাকে ৰঙা ৰঙৰ আছিলে সেইটো মানে চেৰি বুলিও ক'ব নোৱাৰি প্লাম বুলিও ক'ব নোৱাৰি বহুত ধুনীয়া আছিলে কিন্তু সুন্দৰ সোৱাদ আছিলে সেই ফলটোৰ। খাই পিনে মানে বহুতে ভাল লাগিছিলে কিন্তু যেতিয়া তাৰ পৰা উভতি অহাৰ টাইমত লৈ আহিছিলো লগত। কিন্তু ইমানে ভাল লাগিছিলেই যে বাটতে শেষ হৈ গল আৰু আহি। ইয়াতে অসমতো বিচাৰিছিলো কিন্তু সেই ফলটো আমি ইয়াতে নাপালোঁ বিচাৰি। বাৰু তুমি যে ৰাজস্থানলৈ গৈছিলা তোমাৰ তেনেকুৱা কিবা খাদ্যৰ মানে বিশেষ খাদ্যৰ অনুভৱ মানে অভিজ্ঞতা আছেনে?
হয় মই তেওঁলোকৰ ৰাজস্থানৰ যি এ যিটো। তেওঁলোকৰ বিশেষ হেৰি তোমাৰ দাল বাতি চুৰমা বুলি কয় মই তাৰে সোৱাদ লৈছিলোঁ। দাল বাতি চুৰমা খাবলৈ এইটো মানে অতিকৈ সোৱাদ দায়ক বস্তু ত সেই টোৰ তাৰে মই সোৱাদ লৈছিলোঁ তাতে যাওঁতে আহ। আৰু যিহেতু ৰাজস্থানত তোমাৰ অ গাখীৰ আৰু দৈ এইবোৰৰ বাবে বিখ্যাত তেওঁলোকে এইবোৰ বহু খায়। ত এইবোৰ বস্তুৰ মানে মই সোৱাদ লৈছিলোঁ আৰু তোমাৰ আহ তেত যিহেতু তাৰে আহ মানুহ। এইবোৰ নিৰামিষ ভোজিয়ে বেছি ভাগ থাকে ত থাকে মই এইবোৰো সোৱাদ লৈছিলোঁ। বাৰু ঠিক আছে আজি তোমাৰ কথা শুনি বহুত ভাল লাগিলে। অ হয় হয় মোৰ মানে তোমাৰ কাজ শ্বিলংৰ কথা কথা শুনি মোৰ হয় বিশেষকে যাবলৈ মন গৈছে মানে তাকেই
হয় বাৰু আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম। আজিলৈ ধন্যবাদ হয়।